হেল্ল'
হেল্ল'
অ কি কৰি আছা
এনে আছিলোঁ তুমি কি কৰি আছা
ময়ো এনে আছিলোঁ মানে কাম বন কৰি এতিয়া অলপমান ৰেষ্ট লৈছিলোঁ
অ আজি গৈছো খবৰটো আছো আৰু এনেই ইমান গৰম পৰিছে উম তুমি গৈছ জৰানী স্কুল
স্কুলত গৈছিলো বাৰু
অ অ ঠিকে আছে ময়ো এই একাপ চাহ খাই উঠিলো আৰু
এই গৰমতো তুমি চাহ খাইছা
উম চাহো আৰু খাব লাগিবই মানে মোৰ
অ তুমি চাহ বেছি ভাল পোৱা নে কফি ভাল পোৱা
মই ক'বলৈ গ'লে চাহটোৱে আকন বেছি ভাল পাওঁ কাৰণ
কফিটো মই ৰাতিপুৱা উঠি খাওঁ মানে ৰাতিপুৱা টোপনিটো বেছি লাগি থাকে কাৰণে ৰাতিপুৱা উঠি মই কফিটো যেনিবা খাওঁ কিন্তু গোটেই দিনটো মোৰ চাহ লাগিবই হলেও কফি টো খাই মোৰ টোপনি ভাঙিলেও মই চাহটোৱে বেছি ভাল পাওঁ ৰাতিপুৱা দিনত ৰাতি সন্ধিয়া মানে চাহ দিলে মোৰ আৰু একো নালাগেই চাহৰ লগত চব খাব পাৰি কিন্তু কফিটো বাৰু মই নকওঁ যে বেয়া পাওঁ কিন্তু কফিৰ মানে চাহৰ পৰি মানে কফিটো অকমান মানে হেৰিয়ে হয় মোৰ মানে চাহটোহে বেছি ভাল পাওঁ তুমি বাৰু কি খুৱাই এনে চাহ খোৱা নে কফি খোৱা
মইো তোমাৰ দৰে চাহে ভাল পাওঁ কফিও খাওঁ ধৰা তোমাৰ একজাম হ'লে তেতিয়াতো কফিটো লাগেই কিন্তু এনে হলে আমাক চাহে লাগে আৰু চাহটো খাব লাগে আৰু
মইতো এক্জাম হওক নহওক মই চাহটো খামেই
তুমি মানে চাহটো কিমান মানে খা খোৱা আৰু দিনটোত ধৰা
মই মানে দিনটোত এতিয়া অফিচ যেতিয়া যাওঁ অফিচ যোৱাৰ আগত মই একাপ খাই যাওঁ অফিচ যাওঁ বাৰটা চাৰে বাৰটা মানত আকৌ মই সেই একাপ চাহ লৈ বহোোৱেই অফিচত তাৰপিছতো লাঞ্চ টাঞ্চ হয় তাৰপিছত চাৰিটা চাৰে চাৰিটা বজাত আকৌ একাপ চাহ খাওঁ লগৰ কেইটাৰ লগত অফিচৰ তাৰ পি আহত আহো আহাৰ পিছত যদি কোনোবা লগৰীয়া লগ ধৰিল বাহিৰত গলে আকৌ চাহ খ নহলে কেতিয়াবা মন গলে ৰাতি ব ভ খলৈ মন য চাহ একাপ বনাই খও আৰু শু থাক মানে বিস্ দি খাই পেলাই চাহটো মানে অলপ বেছি বতিকে খাওঁ ক'ব গ'লে ইমানো খাব নালাগে মানুহে মই আকৌ বেছিকে খাওঁ তুমি কিমান খুৱনো
মই ইমান নাখাও কিন্তু ৰাতিপুৱা আৰু গধূলি ম মানে মোক লাগেই নহলে কিবা আধৰুৱা যেন লাগে একো নাই খোৱা যেন হে লাগে চাহটো নাখালে বাকি তোমাৰ ঘৰতো তেনেকে চাহো খায় নে কফিও খায়
নাই নাই ঘৰত আমাৰ চাহে চলে দেউতা হতে কফি চফি ইমান ভাল নাপায় এনে মোৰ দেউতাৰো ডায়বেটিছ সেইকাৰণে দেউতা বাৰু চেনী নিদিয়ে চাহত একদম মিঠাকে নাখায় আৰু কাৰণ যিহেতু চুগাৰৰ পেচণ্ কিন্তু মাহতে মানে পুৰা একদম ধুনীয়াকে মিঠা দি লয় মই আকৌ গুৰেদি খাওঁ মই চাহ সদাই গুৰেদি খাওঁ কিন্তু দেউতা দেউতাৰো তিনিবাৰ মান চাহ চলে দিনটোত কিন্তু এ একো মিঠা চিঠা নিদিয়ে মানে তেনেকেই মানে গাখীৰ চাহ খায় আমাৰ ঘৰত বেছিভাগ গাখীৰ চাহ চলে চবে আমাৰ ঘৰত চাহে খায় কফিটো মানে একদম যদি কোনোবা গেষ্ট আহে ধৰা গেষ্টে যদি মানে এনেকে সোধোতে যদি কয় কফি খাব তেতিয়া মানে অকন বেছিকে বনাই তেতিয়াহে টেষ্ট কৰে নহলে এনে ইমান কফি নাখায় তোমালোকৰ ঘৰত কি চলে!
তুমি যেনেকে ক'লা যে দেউতাই বেছিকে খায়, মোৰ দেউতাও মানে বেছিকে চাহটো লাগে আৰু আমাতকে বেছি দেউতাই খায় মানে একাপ চাহ হৈ গল তাৰ পিছত আকৌ লাগিব সেনেকে খুজিয়ে থাকে চাহটো। টোৰ ঘৰৰ মানুহে চাহটো খাই, কিন্তু দেউতাই লাগাতকে মানে বেছি খায়। ত ইমানটো চাহো খাব নালাগে। কে
নাই নাই চব বস্তুয়ে বেয়া ন বেছি খোৱাটো
হয়। এতিয়া আমি এতিয়া তুমি কলা যে চবে চাহে খাই বা বেছিভাগ তোমাৰ ঘৰতটো চাহটোৱে চলে ত যেতিয়া তুমি কফী খোৱা ধৰা তুমি কলা মৰ্নিং টাইমত কেতিয়াবা কফী খাওঁ বা এগ ত তেতিয়া তুমি ক'ল কফি খাই ভাল পোৱা নে হট কফি খোৱা
মই বেছিভাগ হট কফিটোৱে খাওঁ ক'ল্ড কফিটো একদম যদি গৰম পৰিছে অফিচৰ পৰা আহি মানে একদম পাৰা নাই টোপনিও ধৰিছে গৰমো লাগিছে তেতিয়াহে মই মানে ক'ল্ড কফিটো বনাওঁ এনে মই হট কফিটোৱে খাওঁ। ৰাতিপুৱা। ইমান ঠাণ্ডা ঠাণ্ডা। ৰাতিপুৱা মানে নাখাওঁ কাৰণ মোৰ টনচিলৰ প্ৰব্লেম আছে আৰু ক'ল্ড কফি খাই দিলে আকৌ ধৰিব বুলি মই হট কফিটোয়ে খাওঁ আৰু মই বেছিভাগ হট কফিয়ে ভাল পাওঁ বাৰু কফিৰ ভিতৰত ক'ল্ড কফিটো মানে একদম যেতিয়া। গৰমত মই থাকিব পৰা নাই বহুত গৰম লাগিছে ধৰা তেতিয়াহে মই মানে হট কফিটো মানে প্ৰিফাৰ নকৰো গৰম লাগিলে কল্ড কফিটো খাওঁ কিন্তু এনে মই হট কফিয়ে খাওঁ তুমি কি টাইপৰ কফি মানে তুমি তুমিতো কোৱা যে তুমি চাহ। দে কোৱা বাৰু এনে এৰ্গজাম ইমান কফিটো খোৱা তুমি কি টাইপৰ কফি খোৱা।
মই মোৰটো মানে অ পৰিৱৰ্তন হৈ থাকে। পৰিস্থিতি সাপেক্ষে মই যদি ধৰি লোৱা আ পৰীক্ষা আহিলে বা এৰ্গজাম আহিলে তেতিয়া মই হট কফি খাওঁ আৰু ধৰা কবাত ওলাই গলো। এতিয়া যদি কফি খাওঁ তেতিয়াাহ'লে মই ক'ল্ড কফিটোয়ে খাওঁ মানে, পৰিস্থিতিৰ লগত এইটো মানে বেলেগ বেলেগ হৈ থাকে মুদতো। আৰু মই ভাৱো দুয়োটাই ভালে লাগে। খাৱলে হট কফিওঁ তোমাৰ ভাল লাগে আৰু ক'ল্ড কফিওঁ আহ তুমি আহ তুমি মানে কেনেকুৱা ধৰণৰ চাহ বনাই খোৱা মানে বেছিকে মিঠা দি খাই ভাল পোৱা নে মিঠা নিদিয়াকে খাই ভাল পোৱা।
মই মানে মোৰ উ মিঠাটো এনেকুৱা নহয় যে লাগিবয়ে উম মানে এতিয়া মই বহুত বছৰৰ পৰা গুৰটো খাই আছো। তাৰ আগত মই মানে গুৰু দিয়া। নাছিলো সেইকাৰণে মানে যদি মিঠা নহয়ো তেতিয়া এতিয়াও চলে কিন্তু আজিকালি মই আকৌ গুৰটো খোৱা হলো যে বেছিকে সেইকাৰণে অকমান একদম অলপমান গুৰ মিলাই লওঁ ত' মই মানে বেছি মিঠাওঁ নাখাওঁ আৰু একদম মানে মানে মিঠা নোহোৱাটোও নাখাওঁ। আৰু উ মই চাহ মানে কেনেকে বনাওঁ মানে মই গাখীৰ দিয়ে বনাওঁ গাখীৰ চাহে খাওঁ আৰু অকমান মানে হেৰি গুৰ দি দিওঁ মানে অলপ বেলেঞ্চ হৈ থাকে। সেইটো বেছি ভাল পাওঁ মই মানে।
মইও তোমাৰ দৰে গাখীৰ চাহে খাই ভাল পাওঁ। আৰু মই আগত ততে মানে চেনি বেছিকে লৈছিলো অলপমান ধৰা সৰু থাকোতে। কিন্তু এতিয়া টো আৰু চেনিটো কমাই দিছোঁ আৰু ইমান এটা ভাল নালাগে। তথাপিও, চাহৰ লগত, - চাহৰ লগতো চেনিটো লাগিবই।
অহ',
তুমি', চাহ নিজেই বনাই লোৱা নে? কেতিয়াবা মাও বনাই?
নাই মই চাহটো নিজে বনাই লওঁ, মানে এতিয়া আ, - নিজৰ হাতত বনাওঁতে -বনাওঁতে এতিয়া মোৰ নিজৰটোৱে ভাল লগা হ'ল। সেইকাৰণে চাহ মই নিজে বনাই লওঁ, যিমান বাৰো খাওঁ মই নিজেই অকমান মানে হেৰি উম, ' এনেতো চব ৰেডিমেটে থাকে গুৰ -ৰেডিমেট। চাহপাত, ৰেডিমেড গাখীৰটো থাকেই। মিস্কহে কৰিব লাগে আৰু অকমান টাইম বইল কৰিব লাগে, সেইকাৰণে মই নিজে কৰি লওঁ আৰু তুমি কেনেকে কৰা? মানে, নিজে বনোৱা নে', বেলেগক দিয়া আৰু বনাবলে?
ময়ো নিজে বনাই লওঁ, কিন্তু কেতিয়াবা- -কেতিয়াবা মাইও বনাই দিয়ে। ধৰা তোমাৰ সেই আৰু যেতিয়া কাম বেছি থাকে, আহ, ' তেতিয়া মায় বনাই দিয়ে।
অহ', ঠিকে আছে।
আৰু তুমি, কিবা সুধিব আছিলে নেকি?
নাই মানে অ, ' তুমি যে, কলা যে, '-মানে হেৰি কি মায়ে বনাই দিয়ে হেৰি, ' আৰু মানে তোমালোক, তেওঁৰ ঘৰত মানে আৰু কোন- কোন থাকে মানে, কোনে-কোনে চাহ মানে কি চবে ভাল পায়? ভাই -ভন্টি চবে?
চবেই মানে চাহটোৱে খায় ভণ্ট-আ, ' বায় নাখায় চাহটো, কিন্তু বাকী আমি চবেই চাহ খাওঁ।
অহ ', আৰু এনে হেৰি আহ, তোমাৰ মানে তোমাক কি লাগে? মানে মানে চাহটো বেছি হেল্ডি নে কফিটো বেছি হেল্ডি?
কব গলেহ দুয়োটাই হেলদি নহয়? একচুৱেলি। কাৰণ চাতো এট তা পৰিমানত জুনে বেছিকে খাই তেওঁৰ বেমাৰ হ'ব পাৰে, আৰু কফিটো যোনে ধৰা বেছিকে খালে। ষ্টুডেণ্ট বোৰেটো বেছিকে খাই ধৰা কিছুমানে। অ, কফিটো এনেক-আ তোমাৰ ব্লেক কফিটো ভালে হয় ক'ব গলে। এনে যিটো নৰ্মেল কফি আমি খাওঁ সেইটো তোমাৰ ইমান এটা ভাল নহয় চাগে? কাৰণ তাতে বেছিভাগ চেনি দিয়া থাকে ন, চেনিটো চেনি আমি বেছি পৰিমাণে যদি খাওঁ তেতিয়াহলেতো বেয়া হয়। আৰু আমি চাহ যিমান পৰিমাণে খাই থাকোঁ চেনিৰ লগত তেহ সেইটোতো কোনোপধ্যেই তোমাৰ হেলডি নহয়।
আৰু উম, চাব কব গলে আ, দুটাতে কেফিন আছে। আৰু কেফিন বেছি খালে টোপনি ক্ষতি হয়। আৰু বিভিন্ন ৰকমৰ ৰোগ হ'ব পাৰে। আৰু কিন্তু এতিয়া আমি উম, খাব মন গলেতো খায়ে দিওঁ আমিতো অ এতিয়া মই যেনেকুৱা ক'লো মই ৰাতিপুৱা কফি খাওঁ কেতিয়াবা কেতিয়াবা টোপনিটো মানে যদি মোৰ ভালকে নহয় ঔম, তেতিয়া মই কফি খাওঁ কিন্তু কফি খালে এটা বস্তু মই প্ৰমাণ পাইছো যে মানে টোপনিটো নধৰে। টোপনিটো মানে কফিটো খাই দিলে গুচি যায় মোৰ।
মোৰো তোমাত দৰেই।
উম, কিন্তু এইটো পৰিমাণে আকৌ চাহ যদি মই টোপনিটো হ'লেও থাকিব। কিন্তু কফিটো খালে মানে পতককে টোপনিটো গুচি যায়। এতিয়া চব বস্তুৱে মানে লিমিটত খাব লাগে। তেতিয়াহে বস্তু হেলডি হৈ থাকে। যদি আনলিমিটেত খোৱা হয়। তেতিয়া মানে বস্তুতটো আনহেলডিয়ে হয় যায়। লিমিটড খাব পাৰিলে মানে ভাল। স্বাস্থ্যৰ কাৰণেও ভাল আৰু উম, চাহ আৰু কফি খুৱাৰ কিন্তু আমেজো বেলেগ
আৰু এনে তুমি যে কফি খোৱা তুমি কোনটো ফ্লেভাৰৰ কফি বেছিকে খোৱা মানে? বহুত ফ্লেভাৰ ওলাইছে। আজিকালি বহুত ব্ৰেণ্ড ওলাইছে। হেজেলনাট ফ্লেভাৰ, ষ্ট্ৰৱেৰী ফ্লেভাৰ ওলাইছে। কেৰেমেল তুমি কোনটো মানে ফ্লেভাৰ কফিটো খোৱা
কফিটো মই তোমাৰ ষ্ট্ৰৱেৰী ফ্লেভাৰটো খাই ভাল পাওঁ। আৰু। তুমি কোৱাচোন তুমি কোনটো ফ্লেবাৰ খাই ভাল পোৱা?
মই হেজেলনাটটো বেছি ভাল পাওঁ। মই মানে একেদিন উম, হেজেলনাটটোৱে বেছিয়ে খাই আছোঁ। মানে একদম-উম, মন চন বেয়া লাগি থাকিলে কফিটো খাই দিওঁ মানে হেজেলনাাট ফ্লেভাৰটো খাই দিলে মানে মন ভাল লাগি উঠে। সেইকাৰণে মানে সে সেইটোৱে ভাল পাওঁ
অ কেতিয়াবা তুমি গ্ৰীণ টি অ মানে খাই পাইছা নেকি
গ্ৰীণ টি অ খাইছো গ্ৰীণ টি খাইছো যেনো মই সলো যে মোৰ দেউতাৰ ডায়বেটিক আছে আছে দেউতা মানে গ্ৰীণটিও খাই মাজে মাজে এই গ্ৰীণ টি টো খাইছো বাৰু মই কিন্তু গ্ৰীণ টি মোৰ মানে অলপ পানী পানে লাগে মানে একো ফ্লেভাৰ নালাগে হ'লেও ছায়ন্সৰ ভাল বুলি কয় সেইকাৰণে কেতিয়াবা কেতিয়াবা খাই দিও আৰু
ময়ো খাই পাইছো গ্ৰীণ টি টো কিন্তু একেবাৰে সোৱাদ নাই সেইকাৰণে নাখাও